অ দাদা ভাল নে
আছো ভালেই আপনি
এই ফালে আছো মানে কি কৰি আছে দাদা
একো নাই কৰা বহি আছো আৰু
অ আপুনি ফ্ৰী আছে নে
আছো ফ্ৰী আছো
নেক পাল দিলো মানে নে কিবা এটা কথাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে মানে
কত কওকচোন কি আলোচনা
তাৰ মানে আজি যি নেকি ভাবিছো আপনালোকে খোৱা খাদ্যৰ ওপৰত কিছুমান সজাগতা অনাৰ এটা আ আমাৰ আপোনালোকে হাত লব বিচাৰে সি আহিছেতো সেইটোৰ বিষয়ে মানে অক অকণ
উম আলোচনা কৰা যায়
উম সেইটোয়ে মানে আজিকালি আপুনি চাব বেছিভাগ যিবিলাক বেমাৰ বিলাকে হয় আমি চাব পাৰো ওচৰ ওচৰ চুবুৰীয়া মানুহ বিলাকক। খাদ্যৰ কাৰণে বেছি বিলাক হৈ থাকে মানে সিহঁতে কি কৰে ৰাসায়নিক জাতীয় আহাৰ ব্যৱহাৰ কৰা খাদ্যবিলাক খাই থাকি বেছি বেছি সেইকাৰণে সিহঁতে মানে বহুত আহ বেমাৰত ভুগি থাকে সিহঁতৰ শৰীৰত হা শক্তি নাপায় ই নাপায়, এনে কৈ থাকে সাধাৰণতে আমাৰ ওচৰ -চুবুৰীয়া লোকসকলে আপুনি লক্ষ্য কৰি চাব সঁচা সঁচা কৈ থাকে যে মোৰ মোৰ শৰীৰত বলেই নাই এনেকুৱা ইমান খাইছো তথাপিও বল পোৱা নাই এনেকুৱা তেনেকুৱা কৈ থাকে মানে
হয় আজিকালি বজাৰৰ বস্তুখিনিতো দেখা যায় যে যি উৎপাদন ক্ষে উৎপাদন কৰাৰ ক্ষেত্ৰতো তাৰমানে বেছি ৰাচায়েনিক ৰাচায়েনিক চাৰ ব্যৱহাৰ কৰা হয় আৰ আৰু আমি আমি যদি সেইখিনি বস্তু যদি ঘৰত বনাওঁ ঘৰত য বনাবলৈ চেষ্টা কৰো আমাৰ তাৰ মানে জৈৱিক চাৰ ব্যৱহাৰ কৰিলে আমাৰ সেইখিনি বস্তু আমি খোৱাটো টেষ্টি হব বেমাৰ আজাৰ পৰা আমি ৰক্ষা কৰিব পাৰিম
হয়, হয়, হয় সেইটোৱে মানে আমি আমাৰ ওচৰ চুবুৰীয়াৰ লোকসকলে মানে সিমান বুজি নাপ বা সিহতে মানে অ খোৱাত টেষ্ট লাগে কাৰণে মানে সিহঁতে যি যি পাৰে সিয়ে বজাৰৰ পৰা কিনি আনে নিজে ঘৰত যে কিবা কৰিও খাব সেইটো মানে বহুত এলেহুৱা লাগে দে সিহঁতৰ কৰিবৰ কাৰণে। আৰু এনেবিলাক বজাৰ বস্তু বিলাক খাই কিনে সিহঁতে বেমাৰ বনাই লই পিছে কৈ থাকে মোৰ এনেকুৱা বেমাৰ হ'ল মই শক্তি পোৱা নাই ইমান ভাল মন্ড খাইছো তথাপিও পোৱা নাই। সেইকাৰণে মানে আমি এটা ভাবিছো আমালোকে এটা সজাকতা এ হ'বা পাতিবৰ কাৰণে যা যাতে আমাৰ ওচৰ -চুবুৰীয়া লোকসকলক মানে আমি বুজাব পাৰো মানে সাৰ ৰাসায়নিক জাতীয় সাৰ আৰু ৰাসায়নিক যদিও সাৰ বিলাক ব্যৱহাৰ কৰি যিবিলাক খোৱা উৎপাদন কৰে সিহঁতে মানে বিজনেছৰ কাৰণে বেছি বেছি উৎপাদনৰ কাৰণে ৰাসায়নিক সাৰবিলাক ব্যৱহাৰ কৰি থাকে। এইবিলাক আৰু প্ৰটিন ভিটামিন একো নাথাকে, সেইকাৰণে মানে আমি যিমান পাৰো সেইবিলাক অ কমকে খাব ট্ৰাই কৰিব লাগে।
কমকৈ খাব লাগে আৰু মানুহৰ মাজত সেইটো বস্তুটো এটা আলোচনা কৰিব লাগে। যে আমি আচলতে আৰু খোৱা খাদ্য খালি আমি ৰাসায়নিক সাৰ বা জৈৱিক সাৰ উপৰত নিৰ্ভৰ ন নকৰে। কাৰণ আমি খাদ্য এটা নিয়মীয়া ভাৱে অভ্যাস কৰিব লাগে। যেনেক ধৰা ৰাতিপুৱা উঠি আমি কি খাম। আৰু সেই সময়টো কেতিয়া খাম, দুপৰীয়া কেইটা বজাত খাম বা ৰাতি আমি কেইটা বজাত খাম। এইখিনি আমি এটা নিয়ম, নিয়ম, নিয়মৰ মাজেৰে যাব লাগে দেখা যায় আমি খোৱা খাদ্যৰ ওপৰত আমি নিয়ম আমাৰ সেইখিনি সময়ে আমি মেইনটেনেঞ্চ নকৰো ত সেইখিনি নকৰি কি হয় পৰৱৰ্তীত আমি বস্তুখিনি আমি একটা বস্তু গম পাওঁ যে যেনেকৈ দুপৰীয়া খাব লাগে আমি একটা বজাত, আমি খাওঁ তিনটা বজাত। কেতিয়াবা ৰাতি সাতটা বজাত খাব লাগে, ৰাতি বাৰটা বজাত খাওঁ, সেইবিলাক কি হয় সেইবিলাক কৰিলে আমাৰ গেছৰ যিটো গেছৰ প্ৰব্লেম, পেটৰ যিটো প্ৰব্লেম সেইটো অটোমেটিক অটোমেটিক হৈ যায়, তাৰ কাৰণে আমি খোমাই খোৱাখিনি নিয়ম, নিয়ম, নিয়ম মাফিক খাব লাগে সময়মতে খাব লাগে তাৰ লগত আমি আজিকালি দেখা যায় যে আমাৰ আহ পানীটো আমি কম খাওঁ। অত্যাধিক গৰম দিয়াৰ পিছত আমি এ এজন মানুহে, সুস্থ মানুহে পাঁচৰ পৰা ছয় লিটাৰ দিনত পানী খাব লাগে।
হয় হয়।
এই পানীখিনি আমি সুস্থ মানে সঠিক সময়ত নাখাওঁ। ৰাতিপুৱা টুপনিৰ পৰা উঠিয়ে হয়তো আমি অলপ খোজ
অ অ ৰাতিপুৱা মানে পানীটো মানে অকনমান খাই দিলে মানে মানে যি টো মানুহৰ গেছৰ এইবিলাক প্ৰব্লেম বিলাক হৈ থাকে কম হৈ যায় মানে।
পানীৰ পৰা আমি হয়তো বহুত বেমাৰৰ পৰা ৰক্ষা পাব পাৰি, আকৌ পানীৰ পৰাই বহুত বেমাৰ আমি
অ অ এইটো কথাটো আপোনাৰ ঠিকেই কৈছে পানীয়ে আমাৰ বহুত বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰে আৰু পানীৰ দ্বাৰাই আমাৰ বহুত বেমাৰৰ সৃষ্টিও হ'ব পাৰে।
হা পানী আমি যেনেকুৱা গৰম পানী গৰম কৰি খাব লাগে। নিয়মীয়াকৈ কিন্তু আমি পানীখিনি কি কৰো ঠাণ্ডা পানী আমি খাই থাকো। আৰু বজাৰত যেতিয়া যাও দেখা যায় বেচিভাগ মানুহে আমি খোলা পানী ব্যৱহাৰ কৰো খোলা পানী খাওঁ, বটলৰ পানী কিনি নাখাওঁ। বা বতলৰ পানী যি টো মিনাৰেল আছে, সেইটো মিনাৰেল আমি কোনটো কম্পানীৰ পানী খালি আমি ভাল হ'ব সেইখিনি আমি লক্ষ্য কৰিব লাগে। আৰু খোৱা খাদ্য ওপৰত যদি আমি আলোচনা কৰি আছো আৰু এটা বস্তু আমি জানো আমি কি কৰো এই এই সন্ধিয়া সময়ত বজাৰত যাও। হয় ন চবেই বজাৰত যাও, বজাৰত যাম কি খাও আমি বস্তু আনো চব, ম'ম', তাৰপিছত পাপৰ, বৰা এই বেছিখিনি এই বস্তু খিনি আমি সাধাৰণতে আমি সকলোৱে ভাল পাওঁ কম বেছি।
হয় হয় ভাল কথা।
পৰা আমি এটা সাৱধানতা অৱলম্বন কৰিব লাগে। কাৰণ আজি-কালি আমি দেখিবলৈ পাওঁ এটা দোকানীয়ে যে তেতিয়া তাৰমানে প্ৰথমত দুবাৰ আৰম্ভ কৰে। তেতিয়া তেলে তেলটো যে ইউজ কৰে বা তেলটো যে ব্যৱহাৰ কৰে সেইখিনি কিন্তু সিহঁতে পৰিৱৰ্তন নকৰে। সেইখিনি দোকানী যেতিয়াৰ পৰা আৰম্ভ কৰিছে শেষলৈকে হা, সেই তেল খিনি পুৰি পুৰি, পুৰি পুৰি সেইখিনি কি হয় তাৰমানে তেলখিনি নষ্ট হৈ যায়, কিন্তু হা দোকানীয়ে সেইখিনি কিন্তু হা, কেলখিনি কিন্ত পৰিৱৰ্তন নকৰে। খোৱাৰ কাৰণে কি হয়, আমাৰ সেই বস্তু খিনি খালে আমাৰ তাৰমানে সোনকালে ইমান সোনকালে পা যায় গেছৰ এটা প্ৰ প্ৰভাৱ আহি যায়, গেছৰ
হয়, হয়। সেইকাৰণে আমি সদায় চাও মানে এইবিলাক খালেই মানে আমাৰ কিবা খোৱাৰ লগে লগে পেটত মানে কিবা গেছৰ
প্ৰব্লেম হয়, সেইকাৰণে আমি বজাৰৰ বস্তু বস্তুখিনি সেইখিনি অলপ অলপ আমি যদি পৰিহাৰ কৰোঁ বা বজাৰৰ পৰা অলপ চাই চিতি খাওঁ বা দোকানী খোৱাবিলাক যদি আমি অলপ সাৱধানতা কৰো যে আপোনালোকে যিটো তেলটো ইউজ কৰি আছে বা তেলটো যিটো ব্যৱহাৰ কৰি আছে সেইখিনি কি কৰে আপোনালোকে পৰিৱৰ্তন কৰক। ডেইলি ন নতুন-নতুন তেল আপোনালোকে ব্যৱহাৰ কৰক। লাগিলে কমকৈ ব্যৱহাৰ কৰক, কিন্তু নতুন ডেইলি নত তুনটো ব্যৱহাৰ কৰিব এতিয়া। তাৰ মানে পোৰা তেলটো ব্যৱহাৰ নকৰিব।
হয় মানে এইটো বহুত এটা আপুনি এতিয়া ভাল কথা কৈছে, কাৰণ এইটো সজাগতা আনিব লাগে। কাৰণ আমি জানো সক সকলোৱে আমি বৰা, চিঙেৰা এইবিলাক খাই ভাল পাওঁ আৰু আমি এইবিলাক খায়ে থাকো সদায়। আমি সিহঁতক এটা এনে মানে তেলটোৰ ওপৰত এটা মানে আমালোকে কিবা যদি সজাগতা মানে দোকানদাৰ বিলাক বা আমাৰ ওচৰ চুবুৰীয়া লোকসকলক বুজাই দিওঁ তেনেহ'লে সিহঁতে চাগে তেনেকুৱা নকৰিব আৰু সেইবিলাক খালেও মানে হ'ব সিমান প প্ৰব্লেম নহ'ব যিমান খিনি আগত হ'ব পাৰে। অ। সেইটোৱে মানে আমিলোকে এটা সজাগতা আনিব লাগিব আৰু
তাৰ লগতে আৰু এটা বস্তু আমি দেখিবলৈ পাওঁ যিহেতু আজি-কালি অত্যাধিক গৰম। গৰমৰ সময়ত আমি ফ্ৰিজৰ পানী বেছিভাগ মানে সেই ব্যৱহাৰ কৰো না? ফ্ৰিজৰ পানী আমি খাওঁ। সৰু-সৰু ল'ৰা-ছোৱালী কি কৰে অলপ গৰম লাগিলে একদম খেলি পথাৰৰ পৰা খেলি দৌৰি আহি ঘৰত আহি কি কৰে, ফ্ৰিজৰ পৰা ওলাই ঠাণ্ডা পানী খাই দিয়ে।
হয়, হয়।
সেইখিনি পৰা কি হয় আমাৰ আজি-কালি চৰ্দি, কাহ এইবিলাকৰ পৰা অলপ মানে চৰ্দি হ'ব পাৰে, কাহ
হয় হয়, মানে অত্যাধিক ঠাণ্ডা খোৱাৰ কাৰণে আমাৰ বডীটো এডজাষ্ট কৰিব নোৱাৰে ন। বেছ কে গৰম হঠাৎকে একেবাৰে ঠাণ্ডা খাই দিলে আৰু প্ৰব্লেম হৈ যায় মানে।
আৰু এটা কথা হ'লে বজাৰত গ'লে আৰু ইছস্প্ৰাইট তাৰপিছত আমাৰ হা কল্ড ড্ৰিংকবিলাক যিবিলাক আছে, এইবিলাক যদি আমি খোৱাটো একচুৱেলি খোৱাটো ঠিক নহয়। খোৱা টো আমি বন্ধ কৰিব লাগে। আমি এইবিলাকৰ পৰা দূৰত থাকিলে আমি বহুত
হয়, মানে এইবিলাকক মানে চুগাৰ-চুগাৰটো বহুত পৰিমাণে থাকে এইবিলাকত।
হয়।
এইবিলাক খালে আমাৰ চুগাৰ প্ৰব্লেমটো যিবিলাক আছে সেইবিলাকৰ বহুত ডেঞ্জাৰ হৈ যায়। এইবিলাকক যিমান পাৰি সিমান কমকৈ খাব লাগে ক'ল্ড ড্ৰিংকবিলাক।
হয় সেইখিনিও আমি অলপ যুৱ সমাজে চাবই লাগে। যে বেমাৰ ক'ৰ পৰা, ক'ৰ পৰা উৎপত্তি হৈ আছে, কেনেকৈ হৈ আছে, কি আমি কি-কি খোৱা টো ঠিক নহয় আৰু আমি শৰীৰটো ঠিক ৰাখিবলে হ'লে দৈনন্দিন এটা তাৰমানে ল'ব লাগিব দ্বাৰা তাৰমানে আমাৰ শৰীৰটো ঠিক থাকিব। ৰাতিপুৱা আমি টোপনিৰ পৰা কোনোবাই-কোনোবাই কি কৰোঁ ৰাতি দেৰিকৈ আমি পলমকৈ আমি শু টোপনি যাওঁ আকৌ উঠো ৰাতিপুৱা পলমকৈ আমি টোপনিৰ পৰা উঠো কিছুমানে ৰাতিপুৱা আঠটা বজাত টোপনিৰ পৰা উঠে, কিছুমানে নটা বজাত উঠে। তাৰমানে একটো সময় যিটো আছে, সময় আমি সময়টোক আমি তাৰমানে
হয়। আমাৰটো পালন মানে পালন নকৰো। হয়।
সময়মতে উঠি যদি আমি ৰাতিপুৱা অলপ এক ঘণ্টামান বা আধা ঘণ্টামান খোজকাঢ়ো শৰীৰটো আমাৰ ভাল থাকে।
হয় এইটোৱেই মানে টোপনিটোও বহুত মেটাৰ কৰি থাকে আপুনি মানে যিটো টাইম টেবুল হয় আ নটা, দছটাৰ মাজতে শুই যাব লাগিব পুৱাতে পাঁচটা, ছয়টা মান উ উঠিলে শৰীৰটো মানে-মানে টোপনিটো ভাল হয়। মাইণ্ডটো ফ্ৰেছ চলে, পুৰা বেমাৰ-আজাৰো কম হব পুৱাতে উঠি কিবা অকনমান খোজকাঢ়ি দিলে ঠাণ্ডা পানী এখন খাই দিলে, অলপমান শলীলটো ভাল থাকিলে হয় আৰু ব্ৰেইনটোও ভাল কাম কৰিলে মানে টোপনিটো ক্লিয়াৰ হল হয়
হয় এজন সুস্থ মানুহে মিনিমাম ছয় ঘন্টা টোপনি পাৰিব লাগে।
হয়-হয়
এজন সুস্থ মানুহে সুস্থ মানে টোপনি পাৰিলে কি হয় তাৰ শৰীৰটো সুস্থ থাকে। আমি সেইখিনি নকৰি দেত তিনি ঘণ্টা, চাৰি ঘন্টা টোপনি মাৰো আৰু গোটেই ৰাতি মোবাইল চাই এদাম সময়টো পাৰ কৰি দিওঁ
হয়-হয়
এইখিনিৰ পৰা আমি অলপ সাৱধানতা অৱলম্বন কৰিব লাগে, দূৰত থাকিব লাগে।
হয় কাৰণ টোপনিৰ পৰা আমি ব চাই-চাই থাকো মানে বহুত মানুহ কে ডিপ্ৰেচনত আৰু কিবা এনজাইটি এইবিলাক বেমাৰত ভুগি থাকে মানে টোপনি ক্লিয়াৰ নহলে এইবিলাক মানে আহি থাকে মূৰ বিষাই থাকে, টোপনি সদায় মানে এনজাইটি নি নিচিনা হৈ থাকে এইবিলাক কৰিলে মানে দেখা দি থাকে
এইখিনিৰ পৰা আমি অলপ সাৱধানতা অৱলম্বন খোৱা ক্ষেত্ৰতো আছে আমাৰ শৰীৰটো ঠিক ৰাখিবলৈ আমাক শৰীৰ চচা কৰিব লাগিব খোৱা খিনি আমি অলপ ভালকৈ তাৰমানে চোৱাচিতা কৰি খাব লাগিব ঠাণ্ডা পানীৰ পৰা আমি দূৰত থাকিব লাগিব, কল্ড ড্ৰিংকচৰ পৰা আমি অলপ দূৰত থাকিব লাগিব তাৰ তাৰপিছত আমি বজাৰত গ'লে চাহ পৰা পাপৰ এইবিলাকৰ পৰাও আমি অলপ মানে আঁতৰত থাকি কি কৰিব লাগিব খোৱাটো লাহে লাহে বন্ধ কৰিব লাগিব তেতিয়াহলে আমাৰ শৰীৰটো সুস্থ থাকিব
হয়-হয় সেইটোৱেই মানে আমি এটা মানে আমাৰ ওচৰ চুবুৰীয়াসকলক তাৰ মানে সজাগতা আনিব লাগিব যে এনেকে কৰিব নাপায় মানে বজাৰত যাই গ'লে সিমান মানে তেলজাতীয় বস্তুবিলাক মানে কমকৈ খালে কি হয় আমাৰ গেছটোও মানে বহুত কম থাকিব আৰু শৰীৰটোও সুস্থ থাকিব। খোৱা খাদ্যবিলাক টাইম মতে খাব লাগে তেনেকুৱা
হয় হয় হয় ঠিক আছে
অ নাই ভাল লাগিল আপোনাৰ লগত কথা পাতি এনেকে মাজে মাজে সজাগতাৰ বিষয়ে আলোচনা কৰিব লাগে ওচৰ চুবুৰীয়াসকলক
হয় হয় হয় ফ' ফ'নটো ফ'ন কৰি আলোচনা কৰিব লাগে
হয় হয় অ অ ধন্যবাদ আপোনাক সময়টো দিয়াৰ কাৰনে